ভালে, তোমাৰ কোৱা? কি খবৰ?
চলি আছে আৰু। তোমাৰ?
মইও আছে আছে কিবাকে চলি আছো আৰু কিবাকে।
বাকী জীৱনটো কেনেকুৱা চলি আছে?
জীৱনটো, আৰু কি। ধৰা আজি কা আজি ভাল, কালি বেয়া আকৌ পৰহি ভাল তেনেকুৱাহে। উঠা নোমা তো থাকিবই। উঠা নমাহ টো থাকেই দিয়াচোন।
অঁ পিছলৈ কি কৰিম বুলি ভাবিছা আৰু
অ হ ভবাততো মই যথেষ্ট খিনি ভাবিছো কিন্তু টকা পইচাৰ সুবিধাৰ বাবেহে কৰিব পৰা নাই।
টকা পইচাটোতো মেন টকা পইচাটোতো নাই ত
ৰােশৰ সেইবাবেই টকা পইচা অবিহনে আজিৰ দিন থকাতটো। হম হম টকা পইচা নাথাকিলে আজিৰ দিনত জীয়াই থকাটো ভুল পাপ বুলিয়ে ক'ম মই। ।
তাকেইতো। নাহ
ধৰা আৰু, কিবা। চাই আছোঁ বৰ্তমান যদি সুবিধাজনক পাওঁ কিবা কৰিম আৰু।
হম?
সুবিধাজনক কিবা পালে কৰিম ধৰা।
সুবিধা মানে বন্ধুৰ সুবিধা আজিকালি বিচাৰি নহয় নিজে বিচাৰি ওলাব লাগে।
বিচাৰি ওলাব লাগে কিন্তু মই এতিয়া ক'ত বিচাৰো তাকে ।
কোনে? কৰিবতো লাগিবই, এতিয়া কিবা এটা চাওঁ কি হয়, নেকি।
ঠিক কৈছে আৰু। বেপাৰ বাণিজ্যৰ ফালে যাব লাগিব।
সৰু মৰু কিবা কৰি কেনে
উম।
প্ৰথমতেটো সৰুৰ পৰাই ষ্টাৰ্ট হ'ব।
তাৰপিছতহে লাহে লাহে কৰিব লাগিব তোমাৰ। এদিনততো একোৱেই নহয়।
বুজিছোঁ, বুজিছোঁ।
হেল্ল'?
উম।
এদিনত একোৱেই নহয়।
এদিনত একো নহয় ময়ও বুজিছো।
যি কৰিব লাগিব। সময় লাগিব যিমানে ডাঙৰ ডাঙৰ মানুহ আছে, সিহঁতৰ টাইমে লাগিছে বহুত।
উম সেইটোৱে, সেইটোৱে, দিনত আৰু ক'তনো হ'ব দিয়চোন। ধৰা কষ্ট যিমান কৰিবা, সিমান ফল পাবা তুমি।
সেইটোৱে টো কথা।
চবে বুজি নাপায় ন।
কষ্ট কৰিবা তাৰপিছত ঘৰৰ চিন্তা কৰিবা।
কিবা ল'ব গ'লে ভাল আছিলে।
কি ক'লা?
লোন এইবোৰ ল'ব পাৰিলে কিবা
হম মই মৰা মই নোৱাৰিম কিজান এতিয়া।
তোৰ এতিয়া হেৰিয়ৱৰা স্কলাৰশ্বিপো নাই হোৱা।
উম। সেইটোয়ে সেইটো পালেও কথা নাছিলে। বাৰু আমি এটা বাৰু পাম।
কেতিয়া পাবা?
স্নাতকোত্তৰ পাছ কৰাৰ পিছত তেতিয়া, আমি ধৰা স্নাতকোত্তৰ আমি উত্তীৰ্ণ হ'ম তাৰ পিছত টাৰ মানে। আহিছে আঁ জীৱন প্ৰেৰণা বুলি। সেইটো কেৱল ধৰা আমাৰ, আমাৰবোৰৰ বাবে দিছে যোনে ধৰা অ'! নিযুত মইনা বা তেনেকুৱা কোনো যোজনাৰ আহ লাভ পোৱা নাই। তেওঁলোকৰ বাবে এইটো।
সেইটো কি ঘৰৰ মানুহো ল'ব পাৰে নেকি? ঘৰৰ ডাঙৰীয়া সকলেও?
কেৱল ছাত্ৰ ছাত্ৰীৰ বাবে আৰু এইটো ধৰা তুমি ঘূৰাই দিব নালাগে এইটো।
আমি ল'ব পাৰিম নে?
এইটো ল'ব নালাগে। এইটো প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে দিয়াই হ'ব। যোনে যোনে আহ নিজুত মইনা বা তেনেকুৱা কিবাৰ হেৰি নহয়।
এ ল'ৰা ছোৱালী বা ল'ৰাবোৰে পাব।
লৰাবোৰে পাব। ছোৱালীত এই সেইবোৰে পাব যোনে নিযুত মইনা আৰু
মই পাম নে বাৰু?
নিশ্চয় পাবা
মোৰ অলপমান পৰীক্ষাটো পৰী ক্ষাটো অলপ বেয়া হৈছিল নহয়
অ সেইটো একো নহয় বাৰু পাৰিবা এইটো আগলে সেইটোত আমি পাছ কৰিলেহে পাম আমি পাছ কৰিলেহে ধৰা
আমাৰ এতিয়া এবছৰ এবছৰ আছ ছে এবছৰ পিছতহে পাম আমি
কি কি উম
যে আমাৰ ওপৰৰ যিবোৰ আছে তেওঁলোকে পাব এইবোৰ যোনে ধৰা উত্তীৰ্ণ হৈ ওলাই আহিল
তেওঁলোকে পাব এই আগষ্ আগষ্ট মাহৰ পৰা পাব
আমাকো দিলে ভাল আছিল কিবা এটা
আমাক দেৰিকে দিব সময় হোৱা নাই বন্ধু আমাৰ
এ সময়টোৱেটো বন্ধু সময়টোৱেতো চব লৈ যায়
পিছলে আমাৰ চৰকাৰটো বা কি কৰে ইমান নকবা এ বহুত প্ৰদূষণ হৈছে। গুৱাহাটীত কেনেকুৱা গৰম পৰিছে চাইছে কি নাই।
হা?
এইকেইদিনত কিমান কিমান গৰম পৰিছে।
উম তাকেইতো বহুত গৰম পৰিছে এইকেইদিন।
এনেকুৱা হলে আমাৰ আহ আহা। অহা প্ৰজন্মই কেনেকুৱা থাকিব তাকেটো কথা।
গছ গছনি ৰুব লাগিব আমি।
ইতা আমি এতিয়াৰ পৰা নকলে নকৰিলে আকৌ তে তে তাহত তৰ দিগদাৰ হ'ব আৰু।
উম সেইটোতো হবই তাৰ আগতে আমি ধৰা ধুনীয়াকে গছ-গছনি ৰু ৰুই সিহঁতৰ বাবে পৰিৱেশটো ধুনীয়া বনাই যাব লাগিব।
সেইটো এতিয়া মানুহ চৰকাৰে বুজি নাপালে এতিয়া কি ক'বা কোৱা?
সেইটো কেৱল চৰকাৰৰ সেইটো চৰকাৰৰ ওৰত দুখ দিওতো লাভ নাই দিয়াচোন চব ক্ষেত্ৰত। মানুহে গছবোৰ ৰুব লাগিব। মানুহবোৰেও গছ ৰুব লাগিব।
ৰতে এইবোৰত ক'ত মন দিব, সেইবোৰ এইবোৰত মনে নিদিয়ে নহয়, চবে নিজৰ ওপৰত এইবোৰ কৰিলেহে ভাল লাগে মানে কিছুমান বস্তু। ধৰা গুৱা এতিয়া জৰকা, আমি ইয়াতে থাকো। এতিয়া ধৰা, তোমাৰ ডাষ্টবিন ডাষ্টবিনবোৰো বহুত কম আছে হয় কি নাই।
উম, ডাষ্টবিন।
সেইটোৰ ব্যৱস্থা ল'লে, বেছি ভাল আছিলে।
নে আগতেও। আগতকে, অলপ বাঢ়িছে দিয়াচোন।
কি?
আগতকে জাৱৰ জোথৰ পেলোৱা জাগাবোৰ অলপ, পৰিষ্ক বিচ্ছন্ন হৈছে।
হৈছে কিন্তু যোনবোৰ মানে তোমাৰ জাৱৰ জোথৰ যোনবোৰ জাগাত বেছি আছে, সেইবোৰ চাফাটো কৰিব লাগে।
উম, সেইটোও হয়। মই, হয়।
উ। মানে আমিও আমাৰো বাৰু কিবা অলপমান জানিব লগগীয়া কথা হয় বাৰু।
উম, সেইটোতো হয় নচোন। আমি অলপ, বস্তুটোৰ ওপৰত ধ্যান দিব লাগে। হয়।
অ', কোনোবা আহিছে নেকি ঘৰত?
নাই নাই কোনো অহা নাই। অ', নাই হেৰি-হেৰিটো চলি আছে। বাৰু হেৰি কোৱা খানা পিনা হ'ল নে নাই তোমাৰ? আহ অ'। কি বনাইছে আজি?
এ মাংস বনাইছিলো অলপ।
বাহ, বাহ, আমালে লৈ আহা অলপ।
তোমালে তোমালোকেতো ধুনীয়া হ'বা, আমি এইবোৰ ল'ব লাগিব জানো?
উম, কোন ফালৰ পৰা ধনী হৈছিলা?
তোমালোকক নিদিলেও চলিব, তোমালোকে ইমান পইচা মানুহ।
একাৰ দেখ
পিছলে, আমাৰ এইবোৰৰ খবৰ পাতি কেনেকুৱা?
ব কি কথা কলা বা কাৰ কথা ক'লা?
আমাৰ বান্ধৱী গীতাৰ
নাই মই খবৰ খাতি পোৱা নাই আৰু মই ধৰা সোধাও নাই তেওঁলোকক।
ফোন কৰিছিলে নেকি?
অ', এটা কালি কৈছিলো। মানে কৰিছিল, এনে কৈছে আৰু যে মোৰ দাদা লগত কথা পাতি ছোৱা, তেওঁ ধৰা ভ্ৰমণটো আমাক কমতে কৰাই দিব পাৰে। ক তেনেকে কোৱাতে মই আৰু একো কথা নাপাতো বুলিয়ে ক'লো, আৰু মই বোলো হ'ব দিয়া। আমাৰ ভ্ৰমণটো বাতিল হৈছে।
গতিকে এতিয়া কথা পাতি থাকি তো লাভ নাই।
উম।
সেইকাৰণে, মই আৰু ৰাখি থ'লো।
আৰু কৰিলো আৰু যে তেনেকে ওপৰতে ওপৰতে ক'লে নহয় চব কথা আমি চালি দিযাৰি চাব লাগিব ন। তোমাৰ বান্ধৱীজনীয়েও তেনেকে কলেতো নহ'ব। অলপতো ভাবি চিন্তি চাব লাগিব ন আমিতো এনেই ধৰা টকা পইচা মাৰি খাম বুলিলিতো, তেনেকুৱা এখন হেৰি বনোৱা নাছিলো নহয়।
তাকে আৰু সেনেকে কয় আৰু মই ৰাখি দিলো আৰু।
মানুহৰ এটা বিবেক থাকে ন। সেই বিবেকটো ন, চবেই মানে তোমাৰ নাই মানে বহুতৰ বুজি পাইছা উ বিবেকটো যে তোমাৰ ইউজ কৰিব সেইটো নহয়। আমি ক'তবা এটা অচিনাকি জোগাত যাই আছো অলপমান তোমাক লাগিবই ন এতিয়া যদি আমি ক'বা বেলেগ জাত ভ্ৰমণ কৰিব য যোনটো আমি নিয়ে নাপাওঁ। এই জানিব লগগীয়া কথা যে এইটো অলপমান বেলেগ জেগা যায় আছো আমি ভ্ৰমণ কৰিব তাতে অলপমান লাগিবই পইচাটো।
আৰু ধৰা সিহঁতৰ মানে কৈছে যে চবে পকেটত পইচা ৰাখিব হয়। তোমালোকে সেইটোৰ চিন্তা কৰিব নালাগে। কিন্তু কিন্তু বহুতেতো সেনেকে কিয় ক'ব নো আমাক যে বাজেটখনন তোমালোকে বনাইছা। তোমালোকেতো আমাক এইখিনিতে